হেল্ল' অ', শুনিছো। অ'
কি কৰিছা?
ছু দিয়া এনে, তুমি?
ময়ো আছো এনেই চাওঁ তা
চ্‌ চাহ চাহ নাই মই এই জুচ অকনহে খালোঁ। বতৰটো বেয়া মানে বৰষুণ দিও দিও হৈ আ হে
অ আমাৰ ইয়াতো বতৰটো উম ইয়াত ভাল নহয় বাৰু আমাৰ ইয়াত, পি যে পৰহি মেলা গ'ল যে আহিলেনে নাই চাবলৈ?
মই যাব নোৱাৰিলো দিয়া মেলালে।
অ নাহিলা নেক?
উম হু, তুমি গৈছিলা?
গৈছিলো মানুহ হৈছে বহুত। এ ললো ৰ বা ঢেৰ কিবা কিবি বহুত বস্তু ওলাইছে নহয়
হয় নেকি? মই এইবাৰ যোৱা নহ'ল যেনিবা মই এই উম্ কিবা উ অম মানে মই মানুহজনক সুধিছিলো কৈছে বাঙে মানে বহুত ডাঙৰ হয় একে বহুত বস্তু ওলাই, দূৰৰ দূৰৰ পৰা মানুহ আহেগে বাছ লৈ লৈ ল'
এতিয়া আজিকালি বাৰু বাছ লৈ লৈ নহা হ'ল আগ আগতে বোলা আহিছিলে আমাৰ দেউতাহঁতে কৈছিলে আৰু কিন্তু হ'লেও সেইদিনাখন মানে মেলা চাব যাবই নালাগে আমাৰ ঘৰৰ ৰাস্তাত বহি পেলাই চাই থাকিলে হ'ল।
হেই ইমান ৰা ৰাস্তাই হানু মানে,
গাড়ী, বাইক টম টম কিমান আহি আছে।
অ'
বা বহুত আহিছে আৰু আগৰ আগৰ নিচিনা নহয় আজিকালি বহুত উন্নত হৈ গ'ল মেলা।
অ'
পৰা ধৰি গহনা খেলা বস্তু মানে সৰু ল'ৰা ছোৱালী বিলাকে খেলিব পাৰা।
অ'
চব ওলাইছে একদম।
অ। তোমালোকে কিমান সময়ত গৈছি ছিলা।
আমি দেৰিকে গৈছো মেলা আৰু কি দেৰিকে হয়, আমি চাগে পাঁচটা মান বজাত গৈছিলো নেকি!
অ' এনে মেলাখন কিমান টাইমলৈকে থা কে চাগে
বহুত টাইম লৈকে থাকে, আমি আহোতেই চাগে চাৰে ছটামান বজাত আমি ওলাইছো চাগে তাৰ পৰা, উম বেছিহে হ'ব ঘৰ পাওঁতেই চাগে আমাৰ সাতটা, চাৰে সাতটা বাজিছে। উম, আৰুতো আ অ', আমাৰ বাহ'তে বোলে সিহঁতে আন্ধাৰতহে গৈছে। মানে সিহঁতক আমি লগ পোৱা নাই সিহঁতে আৰু দেৰিকে গৈছে।
অ', মই তোমাৰ একে চাৰি বছৰ আগত গৈছিলো জানা প্ৰথম মই বিয়া হৈ ফাৰ্ষ্ট টাইম গৈছিলো।
অ'।
বাঙীয়া মেলা সেইবাৰ প্ৰথম দেখিছো গৈ আৰু মই মানে একে মানে এনেকুৱা বাঙী মেলাত মই এনে বাঙী দেখিছোঁ কিন্তু মেলাত যে ইমান এনে কে উলিয়াই মই দেখা নাই, সেইদিনা দেখি
মানে আমাৰ মৰিগাঁওৰ ভিতৰত চবত চে ডাঙৰ মানে মেলাখন হৈছে বাঙীয়া মেলা।
অ'।
বহাগ মাহত প্ৰতিখন গাঁৱতে মেলা পাত ছেই এইখন মানে চবতকে ডাঙৰ আৰু আৰু বহুত মানুহ হয়। আৰু এখন আছে, সেইখনতটো ইয়াতকৈও বেছি মানুহ হয় কাৰণ সেইখন মেলাখনৰ জেগাখিনি ঠেক জেগাখিনি মানে খুব সৰু মানে, মেলাখন সৰু হয় কিন্তু মানুহ বহুত হয়।
সেইখন হৈ গ'ল নে হ'বহে?
নাই সেইখন একদম ছবতচাই লাষ্টৰ মেলা, সেইকাৰণে চাগে মানুহ বেছি হয়। কাৰণ সেইখনৰ পিছত আৰু এক বছৰৰ কাৰণে নাথাকে আৰু। উম সেইখন তোমাৰ বৰঙাবাৰী বুলি কয়, জেগা এডোখৰ আছে তাত।
অ', নামটো শুনিছো বাৰু বৰঙাবাৰী।
সেইখন আকৌ মই আজিলৈকে চাই গৈ পোৱা নাই মানে কিন্তু দেউতাহঁত ভন্টিহঁত গৈছে ন, তেতিয়া কৈছে কৈছে খনত গৈ একো লাভ নাই কৈছে মানুহৰ মানে হেঁচাতে বোলে গৈ থাকে নিজে যাবই নালাগে।
অ কিন্তু সেই বেছি মানুহ হ'লে।
অ বস্তু ল'বও নোৱাৰি এতিয়া বাঙিয়া মেলাতে এদিনাখন আমি বস্তু। ল'বলৈ ইমান সময় সময় থিয় দিব লাগিব। দিয়া হৈছে ভন্ন্তিয়ে তোমাৰ কিবা ক্লাচাই চ্লাচাই চালে ফুলি চালে তাৰপিছত। সৰু ভাগিন এটা গৈছিলে সিওঁ কিবা কিবি মানে বেলুন লাগে কিবা লাগে উৎপাত লগাই আছে। চে কাপোৰ চালো।
হয় দিয়া ভালো লাগে।
উম, কেঁচা সোণৰ নিচিনা গহনা ওলাইছিলে যে।
অ লৈছা নে কি।
অ', দুটা ল'লো।
হে বা দুটা ল'লা। ফটো দিবাচোন চাম।
এ বেছি দামৰ নহয় দেখাত কেঁচা সোণৰ নিচিনা লাগে। অ সেইটোয়ে মানে এতিয়া তোমাৰ দা। । নাই ন বছৰ বছৰ ধৰি। পেলাই থৈ দিয়া যাব ক'তনো আৰু সদায় সদায় পিন্ধিছে অ', আৰু এনেও ডিজাইনবোৰ। উঠি গ'লে আৰু পিন।
অ পিন্ধা নাযায় অ আৰু চাবাচোন এনে এটা বস্তৰ তোমাৰ। মানে তিনি, চাৰিবাৰ পিন্ধাৰ পিছত। ভাল নালাগে আৰু-আৰু সেইটো বস্তু। তুমি বেলেগকো পিন্ধা দেখিবা।
অ আজিকালি আকৌ তাতে চচিয়েল মিডিয়াৰ যুগ। এবাৰ এটা বস্তু পিন্ধি আপলোড কৰা মানে ফটো খন দিয়া মানে আৰু নেক্সট। এইবাৰ পিন্ধিবই। ভাল নালাগে এনেকোৱা লাগে মানুহে ভাবিব এজনীয়ে। সদায়।
অ আৰু কেতিয়াবা চাবা তুমি বিয়ালৈ গ'লা। সেই একেটা ডিজাইনৰ তোমাৰ দুজনী, তিনি। হৈ যায়।
অ', হয় আকৌ সেইটো আজিকালি মানে ওলাইছে যে একদম পুৰা মানে লা লাজ লাগে আকৌ আৰু এতিয়া তুমি যদি শ্বপিং মল কিবা কিবি পৰা যদি কিনা।
অ'।
তেতিয়াহ'লেতো তুমি আৰু একেখিনি একেটা ড্ৰেচকে কিমান দেখিম। কিবা হি, হি।
কে চাদৰ মেখেলা কিনি চাইছা নে নাই মেলাত?
অ' এ এযোৰ ললো ৰ'বা।
কে কেনেকুৱা বোৱা ল'লা নে মিচিং নে কি কেনেকুৱা?
এই আজিকালি যে ওলাইছে যে মিচিং ছেট নহয় কিন্তু মিচিং টাইপ। ওপৰত যে হয় যে। ফুলটো মিচিং টাইপ অ' কিন্তু ছেটটো মিচিং নহয়। তাকে ৰঙা ৰঙৰ এজোৰ লৈছে। ফুল খিনি মিচিংফুলৰ নিচিনা। কিন্তু কাপোৰটোৰো বেলেগ আৰু, কেনেকুৱা? এই বাৰ এযোৰ ল'লো কিবা কয় নামটো।
অ' নামতো মই নাজানো দেখিছে আজিকালি নতুন, নতুন ওলাই গৈছে। সঁচা নাম বিলাকে মানে অ' মনতে নাথাকে।
মোৰ মা মোৰ আকৌ আৰু এযোৰ কিবা এই গাৰো গাৰো চেট বুলি। হয় বোলে অ নামটো শুনিছানে এই বুকুত যে ফুলতটো থাকে যে অ হেনেকুৱা। মোৰ এযোৰ ল'ব মন গৈ আছে মানে বুকুত ফুলটো থকা তেনেকুৱাও নহয় তেনেকোৱাটো আগতেও লালে। মানে এটা ওলাইছে। তোমাৰ বুকুইদি ফুল টো ওলমি ওলমি পৰিব। চাইডত মানে এনেকুৱা দহি বতাহ নিচিনা ওলাই যায় অ দহি থকা নিচিনা সেনেকুৱা এযোৰ হে লব মন গৈছে। কিন্তু মই বিচাৰিয়ে পোৱা নাই সেনেকুৱা।
এ হেৰি এনেকুৱা বেলেগ তুমি নৰ্মেল। চাদৰ মেখেলা লৈয়ও তুমি দৰ্জিতাত তুমি এইটো ষ্টাইলত চিলাই দিব পাৰা।
হয় নেকি।
আপুনি সদাই ডিজাইন দি পেলাই দহিটোৰ নিচিনা দি দিব। আৰু দহিত টো এনেকুৱা নৰ্মেল দহিৰ নিচিনা নহয়। ধুনীয়া লাগে।
হয় নেকি। অ', মই আৰু হেনেক
মানে মোৰ লগৰ এজনীয়ে পিঙ্ক লৈছে মানে মই দেখিছোঁ দেখি
অ' মই সেনেকুৱা বিচাৰি আছো মানে।
উম উম।
তাকে ল'বলে মন আছিলে এ পোৱা নাই বিচ
অ সেই সেই কেতিয়াবা মানে তুমি বিচাৰিলে বস্তুটো পোৱা নাই কেতিয়াবা তুমি এনে যাবা দোকানত যিদিনাখন তোমাৰ হাতত পইচা নাথাকে তুমি অনেই গৈছা।
অ' সেইয়াই, সেই মোৰ লগত সেইদিনা সেনেকুৱাই হ'ল, ৰ'বা মানে মই গৈছিলো তোমাৰ এম বজা যায় মাম মৰিগাওঁতে থাকে এটা মল মানে মই আগতে গৈ পোৱা নাই মানে ইমান নাযাওঁ তাত বৌ এজনীৰ লগত হে গ'লো
অ'।
তাতে মই মানে তোমাৰ যেতিয়া মই প্ৰথমতে জব জইন কৰিছিলোঁ, তেতিয়া মই শাৰী বিচাৰি গোটেই মৰিগাওঁ হাহাকাৰ কৰি ফুৰিছোঁ, মানে ডেইলী ইউজৰ নিচিনা শাৰী মই বিচাৰি পোৱা নাই। আৰু দামো বহুত কয়। সাতশ আঠ
উম আৰু তুমি হেনেকুৱা শাৰীখন তুমি ডেইলি ব্যৱহাৰ কৰিবও নোৱাৰা নহয়
তাৰ পিছতে শাৰী নিকিনিলো বাদ দিলো আৰু মাৰে হওঁক চাদৰ মেখেলা পিন্ধি যাওঁ বা মাৰ আগৰ পুৰণা শাৰি চাৰি তেনেকুৱা মানে কাপোৰ পিন্ধে যাওঁ আৰু সেইদিনা বৌ জনীৰ লগত গৈছো মোৰ হাতত পইচাও নাই মানে তাত মই কৈছো নহয় তিনিশ চাৰিশ টকাত যায়। ইমান ধুনীয়া ধুনীয়া শাৰী আছে মানে এনেকুৱা নহয় যে সেইযোৰ পিন্ধি মই বিয়া
অ' এ মানে অ কেতিয়াবা কোনোবা এটা সময়ত পুতুককে বোলে কলেজ যলৈ গৈছো।
কলেজলে যোৱা তাৰ পিছত ধৰি লোৱা তুমিয়ে বোলে এতিয়া এতিয়া বোলে তুমি বোৱাৰী মানুহ বোলে মই ঘ গাঁৱৰ মানুহে এঘৰলৈকে অকনমান কিব বাৰ্থডে চাৰ্থডে খাব মাতিছে অ বাৰ্থডে খাব মাতিছে কিবা মাতিছে বা এনে ধৰি লোৱা ঘৰতে গ'লা মাক
অ সেইটোয়ে উ উ, অ তেনেকুৱাত পিন্ধি যাব পাৰি ন অ আৰু তুমি গাড়ীত মানে তুমি বাছত বা এনেকুৱা গাড়ীত গলে এনেও ভালকে পিন্ধি যাব ন নালাগ
অ' নহয় ঘাম দেখিব মানে বহুত ভাল কিন্তু মানে সেই বিয়া চিয়াত পিন্ধি যাব পৰা নাই। নয় আৰু কিন্তু মানে এনেই দে ইউজৰ কাৰণে মানে বহুত ভাল আৰু বহুত কম কম দামত তাৰপিছত মই ভাবিছো চালা মইতো আগতে এখন ছেভেন হাণ্ড্ৰেড দি মানে সাতশ টকা দি অলৰেড়ি ল'লো তাৰপিছত ভাবিছো মই দুখন লব পাৰিলো হতন অ এতিয়া পইচাও নাই তাৰপিছত আৰু চাই পেলাই
পোৱা নাযায়
উম, বৌজনীও বেচেৰি শাৰী এখন ইমান পচন্দ হৈছে পইচা নাই মানে পচন্দ হৈয়ও মানে
অ', কেতিয়াবা মানে বাজে বাজেটৰ লগত নিমিলা হৈ যায় ন
অ', থবলৈ মন নাই কিন্তু তথাপি এখন আছিলে পাঁচশ নে আৰু কিন্তু শাৰীখন ধুনীয়া আছিলে মানে
বস্তুটো বহুত ধুনীয়া লাগে আৰু কেতিয়াবা তোমাৰ একদম বহুত দামী। দুহেজাৰ তিনিহেজাৰ টকিয়া শাৰী ভাল
অ', ভাল নালাগে আৰু তাতে আছে থাউজেণ্ড পোন্ধৰশ ষোল্লশ টকীয়া আছে যে দুখন মান কৈছো মা কাপ চাবা নে প্ৰিণ্টে চাবা ইমান ধুনীয়া দেখ কি কেনেকুৱ লৈয়ে যাওঁ‌ নেকি
উম।
এইকেইখন নামি আৰু কাপোৰত বহুত চাফ্ট মানে মানে গৰমত পিন্ধিব বহুত ভাল হ'ব কিন্তু মই আৰু এতিয়া বিয়া চিয়া নোহোৱা ছোৱালীজনীয়ে
অ', সেইটোৱে।
ক'তো পিন্ধি ও, নহয়
ক'তো পিন্ধি যোৱা নহয় এনেহে ঘৰত আৰু কেতিয়াবা
উম সেইটোৱে উম।
সেয়া মানে কলেজ চলেজ কৰিবৰ কাৰণে এনেকে কম দামী তাই দুই তিনি খন লৈ ল'লে সলাই সলাই পিন্ধিব পৰা যায় আৰু এতিয়া গৰম দিন ন'।
গৰম দিন মানে এখন মানে তোমাৰ খুব বেছি দুদিনলৈকে পিন্ধিব পাৰি আৰু। শাৰীখন উ' ব্লাউজ। ত বাৰু দুদিন পিন্ধিব নোৱাৰিম
নোৱাৰি আহিয়ে ধুই দিব লগা হৈ হৈছে আৰু মানে গৰমত অৱশ্যে শাৰী বিলাক গৰমত কিু কিছুমান শাৰী কিন্তু, গৰমত পিন্ধবলে তোমাৰ একো নালাগে।
ভাল অ মই এতিয়া আজিকালি মই শাৰী
ভাল বুইছা গৰমত
অ মই সেনেকে মানে দুখনমান শাৰী মোৰ বাৰ তাত থাকোতে মই তাৰ পৰা কলেজ কৰিছিলো তাৰে দুখন মান শাৰী পিন্ধিছিলো ইমান লাইট ইমান পাতল মানে আৰু ইমান ধুনীয়া অ বা মই তাই কৈছো তাইক এইবিলাক পাও ক'ত মানে মোকো লাগে
লাগে অ! আমি বিচাৰিলেহে নোপাওঁ।
ওম আমি নাপাওঁ ইমান ধুনীয়া মানে গ কাপোৰ পিন্ধি থাকা নিচ নিচিনাই নালাগে মানে, ইমান লাইট মানে, বহুত ধুনীয়া।
হেৰি ঠিকে আছে দিয়া ন পিছত আকৌ ফোন কৰিম মোৰ মানে ক আহি আছে এ মোৰ মানে ফোন এটা আহি আছে এনেই বোলো তোমাৰ খা খাবও ললো
অ ভালে কৰিলা মেলা চাবলে নাহিলা আৰু নেক্স অহা বছৰ অ অহা বছৰ আহিবা আহ আহ আহিবা আমাৰ ঘৰত একদম থাকাকে আহিবা
পঠ
আমি উম মেলাও চাম প্ৰগ্ৰামো চাম উম উম হ'ব দিয়া